শুনা পাই
হয়, শুনা পাইছো দিয়ক।
হয়, হয়, হয় শুনা পাইছোঁ।
হয়।
উম।
আপুনি এতিয়া কি কৰি আছে?
আহ মই এতিয়া বৰ্তমান পথাৰত আহ পথাৰৰ কাষত মানে বহি আছোঁ আৰু। ধান ৰখাৰ বাবে মানে বহি আছো হয়।
আপুনি কি কৰি আছে?
ময়ো এনে গছৰ তলত বহি আছো। বহুত গৰম যিহেতু হয়।
হয়।
ভাত খালিনে?
হয়, ভাত খালো মই দুপৰীয়াৰ যিটো নেকি সাঁজ সেইটো খালো আৰু।
হয়, অ' খালো দিয়ক।
হয়।
আপুনি কিহে দি খালা?
আহ মই যিটো নেকি বাঁহৰ গাজা বুলি কোৱা যায়। এ বাহৰ গাজাৰে বাহৰ গাজাৰে কালা দালি দি খাৰ বনোৱা গৈছিলে এইটো খাইছো আৰু যিটো নেকি চয়াবিন আৰু আলু ভাজি আৰু। সেইখিনি। উম, সেইখিনিয়ে খাইছো আৰু।
হয়, তহঁৰ ফালে পেগ ৰোৱা হ'লনে চবত
হয়, আমাৰ ফালে মানে আহ চবৰটো শেষ হোৱা নাই বা হাল উঠা নাই এতিয়াহে মানে ৰই আছে পেগ ৰোৱাটো। নেকি আমুঠি চোৱা বুলি কয় সেই আমুঠি চোৱাৰ পিছত মানে চব মানে যেনেহেন পাৰে মানে। চব
অ'
ৰোৱাটো শেষ কৰিব বিচাৰিছিলে কিন্তু। যিটো নেকি ৰোৱানী বিলাকতো পোৱা নাযায় ন বেছি আহ বেছি নাথাকে যিহেতু কাৰোবাৰ তাত একদিন। আৰু আন কাৰোবাৰ তাৰদিন সেনেকুৱা মানে পেগ ৰৈ আছে আৰু সেইবাবে মানে অলপ অলপ। উম ৰৈ যাই আছে আহ কিছুমানৰ হাল উঠিছে আৰু কিছুমানৰ উঠা নাই আৰু সেইয়ে উম। আপোনালোকৰ দেখি উঠিলে নে?
আহ আমাৰ দেখীয় আহ এনে কাৰোবাৰ উঠিছে আৰু কিছুমানে ম মিঠৰ চোৱাৰ পিছত এপেক ৰুছি জে এন্ধে ৰোৱানী বিলাক পোৱা নাই আৰু তোমাৰ তহঁতৰ নিচিনাই। সেইকাৰণে কাৰোবাৰ কাৰোবাৰ লাহে লাহে এনে লে আছে। মাৰি পেলাই আহ আপোনাৰ তাতে মই বেপাৰ বাণিজ্যৰ ওপৰত দুইআশাৰ মান কথা জানিবলৈ ইচ্ছা আছিল মোক আহ বুজাই দিব পাৰিব না কি কি? বেপাৰ বাণিজ্য কৰিলে আমি সফলতা হ'ব।
হয় এতিয়া বেপাৰ বোৰে ক'লেতো বেপাৰবোৰ ফোনে পাইছেনে আপুনি হয় অ' হয় বেপাৰ বুলি ক'লে আমি বুজি পাও যে এইটো বস্তুটো সলনি ক কৰা আৰু ন আহ যিটো হয় যিটো নেকি আমাৰ আহ আগৰ পৰাই এ চলি আছে বা আগতে এনেকুৱা চলিছিল যে অ' মোৰ তাত যদি আলু আছে আপোনাৰ যদি পিয়াজ আছে সেই মোক পিয়াজৰ যদি প্ৰয়োজন থাকে মই আলু আৰু পিয়াজেৰে সলনি কৰিম আৰু ন।
পইচা নাছিল বোলে আমাৰ আইটা আবু বিলাকে কয় আৰু জনীকে আগতে বেলেগ পইচা নাছিলে অ', মানে ঠিক তেনেকে মানে পইচা নাছিল যিহেতু মানে বস্তু দিয়ে মানে সলনি কৰা আছিল আৰু আহ। কাৰোবাৰ যদি এ কিবা আছে কিবা বস্তু এটা আছে আৰু আন কাৰোবাৰ যদি বস্তু আছে আৰু যিটো নেকি আমাকতো চব বস্তুৱে লগা যায় ন যিটো নেকি হয় সেইবাবে মানে সলনি কৰাটো এটা বেপাৰ বুলি জানা যায় আৰু। এতিয়া বাৰু এ এটা জাগাত আছিলে এই জাগাৰ নামটো মই পাহৰি গলো। আহ তাতে মানে বস্তুৰে বস্তু সলনি কৰা যায় আৰু। আৰু ঠিক তেনেকে আমি বেপাৰ বুলি ক'লে মানে আমি যিটো নেকি আমাৰ ঘৰত। আহ ৰোৱা বা আমাৰ ঘৰত খেতি কৰা যিটো নেকি শাক। শাক পাচলিৰ বেপাৰ বা এতিয়া যিটো নেকি ধান বা পেক ৰুই আছে সেই থানৰ বেপাৰো কৰিব পাৰো আৰু ন। বেপাৰটো হৈছে অ' বেপাৰটো বুলি ক'লে মানে আমি বুজি পাওঁ যে আমাৰ যিটো নেকি লাগা বস্তু সেই লাগা বস্তু বিলাক মানে বজাৰত বিক্ৰী। কৰো বা আমি বিক্ৰী কৰি মানে আমি কিনি লৈ আহো আৰু আমাৰ ঘৰলৈ
হয়।
আহ যেনেহেন আমাক দালি চাউল সদায় মানে প্ৰতিদিনে লাগি থকা বা প্ৰতিদিনে প্ৰয়োজন হোৱা ব্যৱহাৰ কৰা বস্তুবিলাক মানে আমাক লাগি থাকে আৰু ন
হয় হয় হয়।
আহ ঠিক তেনেদৰে আমি আজি আজিৰ যুগত বেপাৰ বুলিোৰে কলে মানে আমি গম পাও যে য নেকি বহুত ডাঙৰ ডাঙৰ বেপী আছে যেনেহেন অ', মোবাইলৰ বেপাৰী বা গাড়ীৰ বেপাৰী সেইবিলাক মানে এটা এটা বেপাৰ আৰু ন হয় হয়, যিহেতু আমি যিটো নেকি অ বেপাৰ বুলি কলে মানে আমি আহ যেনেহেন বেপাৰটো হৈছে যিটো নেকি আমি আহ কম, কম, দামত কিনি আনি কিনে মানে বেছি দামত বিক্ৰী কৰাটো এটা বেপাৰীৰ মানে লক্ষ আৰু ন
অ', হয়
যিটো নেকি লাভ হয়, যিটো নেকি আমি আহ লাভ পাব পাৰো কিবা এটা যি কৰি কিনে মানে আমি লাভ খব প পাব পাৰো আৰু ঘৰখন চলাব পাৰো আৰু ন
হয়।
অ', ঠিক তেনেদৰে যিজন নেকি আমি অ', জীৱ জন্তুৰ পৰা আদি লৈ আদি কৰি কেনে শাক পাচলি সেইবিলাক বেপাৰ কৰিব পাৰো আৰু যিটো নেকি বেপাৰ বুলি কৰে মানে আমাৰ যিটো নেকি গৰুৰ গাখীৰ
হয়, হয়
গৰুৰ গাখীৰটোতো আমাৰ নৰ্মেল গাখীৰটো মানে অ লিটাৰ ষাঠি টকা বিক্ৰী কৰা যায় আৰু ন হয় সেইটো গাখীৰকে মানে, আমি যদি দৈ গাখীৰ কৰি কিনে বিক্ৰী কৰোঁ সেইটো মানে এশ বিশছ টকা লিটাৰ হৈ যায়
হয়।
হয়, আহ আৰু তাৰপিছত যদি আহ গা যিটো নেকি দৈ গাখীৰ হয়। দৈ গাখীৰ নবখি যদি পনীৰ বনোৱা যায় তেতিয়া আৰু বেছিকে আৰু লাভ পোৱা যায়, আৰু ঠিক তেনেকে এইটো মানে বেপাৰী এটা এটা, এটা চিন্তা এজন এজন বেপাৰী মানে, এইটো চিন্তাৰ ধাৰণা আৰু কিন্তু কোনটো কাম কৰি কেনেবা আহ গাখীৰটো কেনেকে কি কৰি কিনে আমি বেছি প্ৰফিট বা বেছিকে লাভ কৰিব পাৰিম সেইটো আহ ভাবি কেনে মানে কৰা যায় আৰু আহ যেনেকুৱা আমি গাখীৰ ত নৰ্মেল গাখীৰটোৰ ষাঠি টকাৰ কিনি কেনে যদি আমি যদি এইটো পনীৰ বনাই কেনে যদি বিক্ৰী কৰা যায়
হয়।
পনিৰ বনাই কিনে বিক্ৰী কৰাৰ পিছত যদি আমি এই আহ ষাঠি টকা কিনি লৈ কিনে যদি আমি দুশ টকাত বি কি কৰিব এশ চল্লিশ টকাকৈ এক লিটাৰত আহ লাভ কৰা লাভ হ'ব আৰু ন আহ ঠিক তেনেদৰে আমি যদি কিবা এটা বস্তুটো যদি কিবা এটা বনাই কেনে বা কিবা এটা আহ বস্তু বনাই কেনে বা কিবা এটা আহ যিটো নেকি বস্তু সেই বনাই কেনে মানে যদি আমি ভালকে আহ ডেক'ৰেট কৰি কেনে বা চাজাই কেনে যদি আহ বিক্ৰী কৰিব পাৰো সেই বস্তুটো মানে মূল্যতটো বেছি হৈ যায় আৰু ন সটোৱে বেপাৰ এতিয়া মোৰ এইখিনিয়ে আমি আহ আপুনিও অ', কমান বেপাৰৰ বিষয়ে অকমান কৈ দিব পাৰিব নেকি?
হয়, এ বেপাৰ কলিত অকল এ যেন বা আলু পিয়াজৰ বেপাৰ অকল নহয় অ বেপাৰ সকলে এই এই বিভিন্ন হবা পাৰে যেনে আপুনি কলাক মবাইলৰ বাৰ
হয়।
গাড়ীৰ বেপাৰ বা অন্য অন্য ইত্যাদি ইত্যাদি যোনবিলাকে আমি কম দামত কিনি লৈ আহিফ লয় আহাই পেলাই এ অলপমান মাৰ্জিন ৰাখি পেলাই আমি বিক্ৰী কৰে আৰু গতিকে আমি বেপাৰ কোৱা হয় যেনে আপুনি আহ যদি আমি এক লিটাৰ গাখীৰ পৰাই দি আমি দৈ গাখীৰ বনাই এতিয়া আমি এম এক লিটাৰত আনিবা লগা হয় তেতিয়া আমি যদি ইয়াকে যদি আমি আহ দুই গাষ দুই খেৰ বনাই পেলাই আমি বিক্ৰী তেতিয়া আমি এ এশ বিশ টকাকে আমি বিক্ৰী কৰিব পাৰে তেতিয়া আমাৰোন এক লিটাৰত যদি আমি ষাঠি টকাই যদি লাভ হয় এইটোোৱে এটা বেপাৰ হ'ব আৰু যদি এ এক লিটাৰ গাখীৰৰ পৰাই যদি আমি কনীৰ বনাই পেলাই আমি বিক্ৰী কৰিব পাৰো তেতিয়া আম সহ গাখীৰৰ আৰু অধিক আমাৰ লাভ হ'ব এইধৰণে আৰু আমি সকলো বস্তুখিনি আমি বেপাৰত অলপান বা আমি আমি বিক এ বা আমি কিনি আনি পেলাই আমি অলপ বা বেছি দামত আমি বিক্ৰী কৰাটোো আমি দেখা পাওঁ আৰু এ
হয়
আমি আমাৰ সকলৰ ঘৰত আহ বিভিন্ন মৰ্গী বা অন্য যোনটো থাকে সেইগিলাক আমি পুহ পেলাই আমি আমাৰ ক্ লগা আমাক লাগি থাকে ন আমাক যেতিয়া আমাক পইচা লগা হয় তেতিয়া আমি বিক্ৰী কৰা হয় আৰু বিক্ৰী কৰে ফালে আমাৰ ঘৰৰতো আমি ধুনছে চলাই নিবা পাৰু বা আমি আমাৰ ঘৰত যেতিয়া অ মোৰ তে আমাৰ বস্তু আমি প পেলাই বা খাব পাইছোকল বস্তু কিবা
হয়
চাবা পাইছি আজিকালিতো আমি এইটো িক যি বস্তু আমি গহত মেডিচিন দিয়া হয় যেনবিলাক খাই পেলাই আমাৰ অলপ বেমাৰ হ'বও আৰু বেছি খালি চাই এফেক্ হয় ইয়াৰ কাৰণে আমি যদি মি বনাই ফমাৰ পচ বাচি যাব। আৰু তোমাৰ য দেহা এই দেহা ভালকে থাকিব। আৰু সেই ধণে আমি আম। দেহাৰটো পাছ হাবৰ কাৰণে আমি ঘৰৰ বস্তু কে খাব লাগে। আমি আমি আৰু ঘৰৰ বস্তুক আমি কিবা কিবি বা ধান। কিব কিব খেতি কৰিব আমি বেয়া পাৰো আৰু উম। বিলাক। আমি নিজৰ হাততচ কৰি পেলাই আমি বা বজাৰত বিক্ৰী কৰ। ব। কি বিজনেছ বা আমি বেপাৰ কৰা হয়। এট বহুত। ধন্যবাদ থাকিল আপুনি মোক বেপাৰৰ ওপৰত বহুত কথা। মোক জনালা।
হয়। এতিয়া আপুনিওটো ভালকে বুজাই দিলে যে আমি কেনেকুৱা খেতি কৰি কিনে। ব্যৱসায় কৰি কিনে আমি। যিটো নেকি আমাৰ ঘৰখন চলাব পাৰো বা আমি ঘৰ খনৰ যিটো নেকি। লাগনীয়া বস্তু বিলাক আমি কিনি কেনে বা আমি ঘৰখনন চলাব পাৰো বুলি। আপুনি ভাল ভালকে বুজাই দিলে আহ ধন্যবাদ থাকিল আপোনালৈ। আশা কৰোঁ যে আপুনিও আহ আপোনাৰ লগত আৰু আহ। পিছতো সেই সেইদৰে মানে আমি কথা পাতিব পাম বুলি কেনেবা পাৰিম বুলি। আশা কৰিছো ধন্যবাদ থাকিল আপোনালৈ ধন্যবাদ।